হেল্ল'। হেল্ল'।
হেল্ল'।
শুনি আছানে?
অ' শুনিছোঁ।
অ', অ' কি কৰিছা?
আছোঁ, তুমি?
অ' ময়ো আছোঁ। খবৰ খাতি ভাল?
অ' ভালে ভালে। তোমাৰ?
মোৰো ভাল।
ভাত পানী খালা? আছে ভাইটি।
অ', অ' ভাত পানী খোৱা হ'ল বাৰু দেই, আমি এবাৰেই খাওঁ যে দিনটোত।
অ'।
অ' ৰাতি। এই আজি দালি, বেঙেনা, আলু ভাজি, আৰু ডিম আছিলে। লগত।
অ'।
আকৌ নৰসিংহ পাতৰ পকৰি বনাইছিলে।
অ'।
উম। তুমি খালা নাই ভাত?
খালোঁ খালোঁ।
অ', অ' এতিয়া চামাৰ ভেকেচন দিছেনে ভাইটিহঁতৰ স্কুলত?
দিছে দিছে।
অ', অ'। আমাৰ সৰুটোৱে কি কৰিছে?
সৰুটোৱে এই পুৰা, এ খোজ সেই মানুহ এজনীৰ লগত খোজ কাঢ়ি আছে।
অ অ অ। এ এনেই মহা অফিচলৈ গ'ল চাগে।
অ অফিচলৈ গ'ল।
অ অ। তাকেহে ত তুমিটো এতিয়া মেটাৰ্নিটি লিভত আছা ন।
উম।
কেতিয়াবা স্কুল যাবা।
আগষ্ট একৈছ তাৰিখৰ পৰা।
অ অ,
আৰু বেছি দিন নাই।
ভাইটিটো সৰু হৈ থাকিব।
আকৌ ছুটি ল'ব লাগিব।
অ অ তেনেকে দিয়ে নেকি।
অ চাইল্ড কেয়াৰ লিভ দিয়ে যে,
অ অ,
তাকে সিদিনাখন ষ্টেটাচত দেখিছিলো বাৰু কিবা খানা এটা দিছিলে স্কুলত।
অ,
অ অ,
চামাৰ ভেকেশচনৰ খানা দিছিলে।
আচ্ছা আচ্ছা তোমালোকৰ স্কুলত আৰম্ভ হ'ল মানে।
অ
অ অ,
সেইকাৰনে। বাকী ঘৰত তোমালোকৰ ভাল।
ভাল ভাল আমাৰ ঘৰলে যোৱা নহ'ব নেকি এতিয়া।
ঘৰলে নাযাওঁ এতিয়া।
অ অ নহয় চামাৰ ভেকেশচনত কলকো ফুৰিবলৈ নোযোৱা নেকি।
নাই ল'ৰাটো সৰু হৈ আছে যে।
অ অ আমাৰ ডাঙৰ, ডাঙৰ ল'ৰাটোকে পঠাই দিবা আমাৰ ঘৰলৈকে।
অ সি যায় যদি বাৰু পঠাই দিব লাগিব।
উম উম, কি চাগে আজিলৈকে এ তেনেকে দূৰলেতো যোৱা নাই চাগে অকলে।
অ অকলে গৈ পোৱা নাই সি আমি নহলে নাযায়ো বাৰু
উম উম,
অ আমি নহলে সি নাযায় অ,
উম আমাৰ মায়ে কৈ আছে বাৰু সিওঁ কৈ থাকিম মিণ্টু মামাহঁতৰ ঘৰলে যাম বুলি।
অ অ কিন্তু এ যাম বুলি কয় আমি আকৌ নহলে যে সি নাথাকে কতো।
জানিছো।
সেইকাৰণে
অ এনেই চাগে কোনোবা এদিন চেৰাপুঞ্জী এনেকে যোৱা হ'ব চাগে।
অ তেনেকে ভাবিছোঁ অলপ এনেই যাম বুলি চেৰাপুঞ্জী, সেইফালে নাযাওঁগে বাৰু বেছি দূৰলৈ নিনিওঁ গৈ তাক
অ অ সৰু পোৱালিটোৰ কাৰণেই যাব নোৱাৰা হৈছেগে আজিকালি
অ এতিয়া গৰমো বহুত বেছি যে। ফুৰাই লৈ ফুৰিলে বেমাৰ হ'ব বেছিকে।
তাকে সিদিনাখন মহায়ে কৈছিলে বাৰু চেৰাপুঞ্জী, যোৱাৰ কথা এনেই-
অ আকৌ বেমাৰ হয় বুলিও চিন্তা লাগে নহয় গৰমতটো বেছি।
তাকে তাকে তাত আকৌ ঠাণ্ডাতো, পাই যাব ন গৰম ঠাণ্ডা সমানে
অ
উম উম
চাওঁচোন বাৰু গোটেই মাহতটো আছেই নহয় এতিয়া আৰু উ মানে বেছি দিন হোৱাই নাই নহয়। সেইটোৱে তিনি দিন গৈছে হে।
তোমালোকতো চেৰাপুঞ্জী, ফালে গৈয়ে থকা হয় চাগে।
অ গৈ দে আগতে দেই বহুত বেছিয়ে যাওঁ।
উম উম পাও ন এই ফেচবুকৰ, পোষ্ট বিলাক আকৌ ষ্টেটাচ বিলাক দেখুৱে
উম
উম তাকে স্কুলত অ মানে ঘৰত চবৰে ভালনে
অ ভাল ভাল চবৰে ভাল
অ অ দুবিয়াৰ ফালেতো যোৱা হোৱা নাই চাগে।
নাই যোৱা নাই যোৱা তালৈ।
অ অ অ মাইনাটো, হোৱাৰ পিছত ঘৰলে গৈছিলা।
অ গৈছিলো।
অ অ আমাৰ ফালেও সোমাই আহিব পাৰিলাহেঁতেন।
অ
তাকে মায়ে কৈ আছিলে বাৰু অহাৰ কথা। আহ মানে কেতিয়াবা উম উম
অ
তাকে কোৱা বাকী হেৰি ঘৰত কেনেকুৱা চলি আছে এতিয়া দুপৰীয়া ভাত, খালা
অ ভাত, খালো ভাত পানী খা খোৱা বেছি সময় হোৱা নাই ভাইটিয়ে স্কুল কৈছিলে যে
অ অ তাৰ গৰমৰ বন্ধ আৰম্ভ হোৱা নাই মানে এতিয়ালৈকে
অ তাৰ নাই হোৱা মোৰ আমাৰহে দিছে।
অ অ
তাইৰ এঘাৰ তাৰিখৰ পৰা দিব-
উম হুম
আমাৰহে দিছে।
তাকে মই ভাবিছো, বাকী সকলোৰে দিলে তাৰ বা কিয় দিয়া নাই।
অঁ', সিহঁতে নিদিয়েই। আগৰ পৰাই, টেইন ডেইজ সিহঁতৰ। অঁ', -অঁহ', -বিশ দিন মান থাকিব।
উম-উম।
সেইকাৰণে সি খাই বৈ তাৰ লগতে ভাত অকণমান খালো আৰু।
অঁহ', -অঁহ', -।
তাকো, ভাত, দালি, আলু পিটিকা। আৰু কণী আমলেট কৰি খালো আচাৰ ল'লো।
উম, গৰমত বাৰু তেনেকেই খোৱা যায় প্ৰায়ে।
অঁ', - গৰমত তেনেকে খায়ে ভাল লাগে।
উমঁ। আমি সিদিনাখন তোমাৰ কথা পাতি আছিলোঁ, মানে- তুমি হাঁহৰ মাংস খাই ভাল পোৱা যে আমাৰ হাঁহ আনিছিলে। তাৰ পিছত হাঁহটো মাৰোতে মানে দেউতাই- কৈ আছিলে যে ত' তুমি অহা হেঁতেন ভাল পালে হেঁতেন বুলি। হাঁহৰ মাংস, কোমোৰা।
অহ।
উমঁ।
উমঁ।
এতিয়া তো ল'ৰাটোৰ পৰা ক'ত নো খাব পাৰিবা চাগে এতিয়াই।
অঁ' এতিয়া পাৰিম নেকি চাগে জানো উম' তিনিমাহ। পাৰ হ'লেই নহয়, মানে ছমাহ মানত খাব পাৰিম।
তাকে, মানে হাঁহৰ মাংসটো আকৌ গৰম উঠাই দিয়ে যে পতককে।
অঁ', সেইটোতো, তেতিয়া গৰমো বেছি নহয়। এতিয়া গৰমত এনেও খাব নালাগে।
উমঁ তাকে। আঁহ তোমালোকৰ সেইবিলাক ভিডিঅ' দেখি আছো বাৰু মাহী, মামীহঁতে কৈছিলে। মাহঁতে বোলে হেৰি নৰা বগৰী আনিছে বুলি তোমালোকৰ ঘৰ পা।
অঁহ।
উম, এতিয়া য'ত আছে তা'ত চব গছ আছে নেকি চবৰে।
অঁ', ফল- মূলৰ গছ আছে চব আছে। লেতেকু- লিচু, আমলখি, প্লাম-
আকৌ আমৰ গছো আছে।
অঁ', আমো আছে।
অ', - অহ', - মাহঁতে আহোতে কৈছিলে, মাহঁতে মানে- প্লাম এগাল মান লৈ আহিছিলে।
অঁহ।
তাৰ পিছত মানে কৈছে মায়ে জেলিও বনাইছে হ'বলা।
অঁ', -দেখিছো। অঁ', -জেলী- বনাইছে, ময়ো বনাইছিলো কেঁচা হৈ থাকোতে বনালো, বহুত
অঁ', -অঁহ', -।
উমঁ। কেঁচা হৈ থাকোতে বনালো মানে, ইয়াতে আৰু হেৰি হ'ল- পৰি-পৰি গোটেই নষ্ট হৈ যায়। বেছিকে আৰু খাবনো কোনে সেইকাৰণে কেঁচাতে অলপ বনালো আৰু।
অঁ ময়ো গুৱাহাটী গৈছিলো বাৰু মায়ে কৈছিলে সোমাই যাবলৈ তোমালোকৰ ঘৰতে। তাৰপিছত আৰু। অঁ মই আকৌ ভালকে জেগা খিনি চিনি নাপাওঁ যে মই ভাবিলো এই কেইদিন কিনো নামিম আৰু এতিয়া উমঁ। এনেকুৱা হয় টাইম টাইমৰ খেলি মেলি হয় যে। গুৱাহাটীলৈ যোৱা আকৌ আমি জল্দি উওলাব লাগে ইয়াত আহি কিমান টাইমত বা ৰখে। মানে টাইমটো চোৱাই নহয়।
অঁ হয়তোন।
আৰু মানে গুৱাহাটীলৈ গলে ৰাতি পাছতে যোৱা হয় যে সেই এইবিলাক প্ৰব্লেম হয় মানে।
অঁ অঁ! অহ।
উমঁ ৰাতি আকৌ আধা ৰাতি আহি লৈ পেলাই ইয়াত আহি ৰখি দিব হয়নে?
উমঁ ৰাস্তাবোৰত অসুবিধা হয় ন ৰাতি।
উমঁ ৰাতি চিনি পোৱাও নাযায়।
উমঁ সেইকাৰণে টোন।
সেইকাৰণে মই ক'লো নোসোমাও বুলি এইবাৰ গ'লে সোমাব লাগিব বাৰু।
অঁ অঁ!
উমঁ!
হয় টোন!
তাকে তোমালোকতো গুৱাহাটী যোৱা হোৱা নাই চাগে।
নাই যোৱা নাই যোৱা।
অঁ অঁ এনে দিপাবাৰীত দীপাবা আহেনে আজিকালি?
আহে আহে মাজে মাজে আহে আহে আজিকালি তায়ো মানে ৰিজোৰ্টত কৰে যে।
অঁ অঁ!
সেইকাৰণে অকনমান আৰু।
অঁ ৰিজোৰ্টতে কৰে হবলা কি কৰে ময়ো ভালকে সোধাই নাই।
অঁ তেনেকুৱা কিবা ৱেটৰেচ এনেকুৱা হ'ব চাগে।
অঁ!
অঁ অঁ! তাকেহে সুধিব লাগিব ময়ো বহুত দিন গুৱাহাটীত। কাৰোলৈকো ফোন কৰা হোৱাই নাই।
অঁ!
উমঁ উমঁ উমঁ। এইবাৰ বাবু কিমানত পালেগে বা উঁম উমঁ। তাকেহে ল'ব লাগিব নে নাম্বাৰ বিলাকো- দিল্লী দিল্লীতে হৈ গৈছে বহুতখিনি মোবাইল নতুনকে লোৱা হৈছে।
অঁ মোবাইল নতুনকে ললা নেকি?
অঁ অঁ মোবাইলটো নতুনকে ললো যে নাম্বাৰেই নাই কাৰোৰে।
অঁ তেনেকুৱাত অসুবিধা হয় নম্বৰ বোৰ সলনি হৈ যায় যে।
উমঁ উমঁ আচ্ছা ঠিক আছে দিয়া ৰ'বা মায়ে মাতি আছে। মই মাৰ ওচৰপা আহোংগে উমঁ।